হেল্ল'
হেল্ল'
অ কি কৰি আছা
এয়া এই ভাত বনাইছো
বৌ বহুত দিন হ'ল খা খবৰেই নাই যে
এ খা খবৰ কৰিবলৈ সময়ে নাইকিয়া হৈছে অঔ
আইও কি কামনো ইমান অ
এ নকবা এতিয়া ঘৰতো আলহী আকৌ পথাৰলৈও যাব লাগে।
অ পথাৰ হৈছেগে নেকি
পথাৰ তাকে ৰুবগে লাগিব এই মানে আমাৰ ওচৰত হেৰি দিছে হেনো
অ
তাৰপা এতিয়া কিবা শৰণো লাগি আছে হেনো তাৰপিছত এই বিশ তাৰিখলৈ যাবগে দেওবাৰলৈ তাৰ পিছত এই ৰুব লাগিব
অ ওচৰত আকৌ সেই ৰুইলে আকৌ বাট চাত মৰি যাব
অ সেইটো কাৰণে আজি মানে চাইছিলেগে মানুহজনে এতিয়া সেই ৰুবগে লাগিব সেইকাৰণে ফোন চোন কৰিবলে সময় নোপোৱা হৈছো
তাকেহে সেই তাঁততো লাগিছে চাগে বৰা বৰা
কাপোৰটো লাগি আছো বাৰু এখন সেই মাৰ ভাগৰখন কাটিলো
অ
তাৰ পিছত এই মোৰ ভাগৰখন বৈ আছো চাদৰহে লগাইছো অকল
গম পাইছো অ ময়ো নাই মই কালি মই কালি আজি ৰাতিপুৱাহে আহি পাইছো কালি গৈছিলো এফালে মাহঁতৰ তালৈ গৈছিলো
অ ঘৰলে গৈছিলে
উম মাটি ৰুবলে গৈছিলো মাটি ৰুই কালি ৰুলো ৰুই আজি আহিলো ইমান ৰ'দ আজি মাৰিছে
ইমান ৰ'দ অ ৰুই হ'ল নেকি
কালি ৰুই হল বাৰু দুডৰা থাকিলে সেই দুডৰা মাহতে আজি ৰুইছে হেৰি মানে একেলগতে সৰহকে দি দিছে যে
অ অ
ট্ৰেক্টৰহে আৱ গৰু গাই নাই নহয় একেলগতে দি দিছে আৱ ৰুই আছে আৱ
উম আজিকালি সেইটোহে আৱ ট্ৰেক্টৰে একেলগে দি লয় আৱ কঠিয়াবোৰ আগধৰিতে তুলি ল'লে বাৰু দিগদাৰ নাই
দিগদাৰ নাই আমাৰো সেই কঠীয়া আগ ধৰি তুলি থৈছে বাৰু সৰহকে
অ অ দুজনী তিনিজনী গৈ
উম আমাৰো এতিয়া ইয়াত ৰুব হবই মোৰ কঠিয়া খিনি সেইখিনি বাৰু তুলিবলে বেয়া নহয় ঘৰৰ বাৰীৰ কাষতে পাৰিছো তুলিম আৱ যে কেতিয়া বোকা দিয়ে জানো
অ অ এ হেৰি বোকা বোলে কাইলে পৰহিলে দিব তেতিয়া আৱ সোনকালে আগদিনাখনৰ পৰা তুলি থাকিব লাগে
অ বতৰটো অকমান বেয়া কৰিলে মানে হে ব ৰুব পৰা হ'ব
অ অ
এনেকুৱা ৰ'দত নোৱাৰি দেই
নোৱাৰি নোৱাৰি এই ৰ'দত নহ'লেও হেৰি কৰিব লাগিব ৰাতিপুৱাই যাব লাগিব খুব সোনকালে
অ ৰাতিপুৱা চাই চাম চাৰে পাঁচটা মান বজাতে গুচি গ'ল
অ বা চাৰিটামান বজাতে যাব লাগিব গ'লে তেতিয়া বোলে একদম বোলে আঠটা বজালে গুচি আহিব পৰাকে
অ সেই তেনেকেহে ৰুব পৰা হব নহলে এনেই নোৱাৰি দেই ৰাম ৰাম
আমি যোৱাবাৰ তেনেকেই ৰুইছো আমি চাৰিটা বজাতে যাওঁ
অ ৰ'দ যি চাটি মাৰিছে মানুহৰ একদম অৱস্থা বেয়া হৈ যাব আমি ৰুৱা সময়লৈহে ৰদটি ভাল ভাল খাৱলি চাৱলি বনাইছা নেকি
হাউলি নাই বনোৱা নহয় বনাব লাগিব এই ৰ'দ দিছেহে কালিৰ পৰা আও
অ সৰিয়হ হেৰি কৰি পেলাই
কেইটামান আছে বাও।
অ। আমাৰো তাকে খাৱলি অকণ বনাব লাগিছিলে প্ৰায়, বহে খাবলে মন যায় ৰ'দ দিলে।
অ। মাজতে সেই এই ছোৱালীহঁতৰ স্কুলৰ পৰা সেই মানুহ এজনীয়ে দিছিলে।
অ।
বুতৰ খাবলে বৰ ধুনীয়া।
সিহঁতৰ আৰু গোট বিলাকে বনাই নহয় খাল চালি আজিকালি।
অ।
মই বোলো বহুত দিন হ'ল মানুহজনী কি হ'ল নো খবৰ খাতি নাইকিয়া আছেই নে নাইয়ে নে ঘৰত।
আছো আছো ঘৰতে আছো। এতিয়া সেই ছোৱালীও বন্ধ নহয় স্কুল।
অ এতিয়া ভাত পানী খোৱা বোৱা হ'ল জানো?
নাই সেই জলপান খালো ৰাতিপুৱাতে, এতিয়া এই ভাত বনাইছো আও।
অ। ঘৰতে গাখীৰ আছে নহয় দিগদাৰ নাই জলপান চলপান খাবলে।
অ সেইটো কাৰণে, ৰাতিপুৱা জলপান খাওঁ আও।
অ।
তাৰপিছত হেৰি দুপৰিয়াহে ভাত খাম।
অ, তোমাৰ কি ফোন নোযোৱা হ'ল?
অ মোৰ ফোনটো বেয়াও হৈছে অকণমান।
কিবা নোযোৱা হৈছেনে, কিবা লিমিট ক্ৰছ কৰিছে?
অ হ'বলা সেইবোৰ সেইটোৱে হৈছে নেকি?
অ অ।
তাপা সেই, ওচ ওচৰৰ মানুহজনীয়ে ওঠনি ফোন কৰিছিলে আপোনালোক
অ।
তাৰপা হেৰি, মাতিবলৈ যোৱা কথা সুধিছে।
অ কৈছিলে মোক অ, আহিছিলে আমা ঘৰলে খুৰিচা লৈ আহিছিলে।
অ অ। অ খৰিচা বনাইছে নেকি?
অ খৰিচা বনাইছিলে, খৰিচা অকমান দিলেহি বাৰু মোক।
অ মোক নাই কোৱা।
মই হেৰি আকৌ গালি পাৰি আছো, খৰিচা বনাই অকলে অকলে খাইচে বুলি গালি পাই আছিলো আৰু।
অ, অ অ, মই হেৰি ফোন কৰিলে ক'ব লাগিব তেতিয়া।
অ কৈ দিবা অ।
উম।
তাৰপা সেই, ছোৱালী এতিয়া গম গম বন্ধ দিলেই দিলেই নহয় আও মোমাইকৰ ঘৰলে নোযোৱা নেকি?
কেয়া হৈ ভায়েকৰ লগত খেলি আছে।
আগতে আমি গম বন্ধ দিলে মামাৰ ঘৰলে যাওঁ, এতিয়া তুমি নোযোৱা নেকি বোলো?
যাব লাগিব।
হিঃ হিঃ হিঃ।
নহলে নহ'ব।
ৰুই ক‌ই, ৰুই ক‌ই আজৰি হলেহে যাবা চাগে আৰু?
অ অ ৰুই মেলি আজয়ী হব লাগিব, তাৰছত আকৌ তাতে হেৰি, এতিয়া এ সৰুজনী আহিছে, আকৌ ডাঙৰজনী আহিবলে আছেই।
অ মান পাৰ্টি গোট খাবহে।
অ ডাঙৰজনী সে এঘাৰ বাৰ তাৰিখ মানে আহিব।
অঁ।
পিছত ধৰক একেবাৰে মোৰ লাষ্টলেহে হ'বগে আৰু বিশ পঁচিশ তাৰিখ মানিলে চাগে চেলি যাব অঁ নহলে আকৌ সিহেঁতি যাবলৈ নিদিবৈ নহয়নো ক'তনো দিব। আৰু হেই নহয় ছোৱালীয়েই নাযাব নহয়।
নাযায় লগৰ হেৰিকেইজন বাইক ভনীয়েক কেইজনী খেলিবলৈ পাব ক'ত যাব। নাযায় আমাৰ লৰা কালি মা বায়েকৰ ওচৰৰ পৰা আহিবলৈ মনেই নাই।
অঁ আমাৰ হেৰি ছোৱালীয়ে কৈ আছে দেই অ মাঁ পো হেৰি অংগনবাড়ীলৈ যাওঁচোন অগনবাড়ীলৈকে যাওঁ।
অঁ।
অংগনবাড়ীলৈ নিবলৈও গৰম এইটোহে স্কুলখন যিহে বহুত গৰম।
আৰু সেই লৰা ছোৱালীবোৰৰ বেমাৰ হৈছে ঔ।
বেমাৰ হৈছে বেমাৰ হৈছে। এতিয়া আৰু হাবি মানে স্কুলখন গোটেই ভয়হে লাগে।
ভয় লাগে অঁ, তাৰপৰা সেই তোমালোকৰ ওচৰৰ বোৱাৰীজনী সেই ভাল পাইছেনে ল'ৰাটোৱে?
লোৱাটো সেই আজি ভাল হোৱাইছে অকমান সেই মাননী দিছে।
অঁ।
ভাল হৈছে।
অঁ অঁ।
কাইলৈ আহিব নেকি চাগে।
অ' এনেও ল'ৰা ছোৱালীক এতিয়া পায়স চায়স অকণ খোৱাই থাকিব লাগে।
অঁ অঁ, আমাৰ কালি খুৱাইছিলে।
অ মাননী এতিয়া কিবা এটা ওলালে মাননী বুলি নহয় সেই পায়সটো খুৱাই থাকিলে ভালেই।
অঁ অঁ।
মইও অকণ অকণ আনি আনি তেনেকে খোৱাবহে লাগিব। অঁ তোমালোকৰ দিগদাৰ নাই, আৰু তোমালোকে ৰাতিপুৱা জলপান খোৱা পায়স অকমান সিজাই খালো
অঁ অঁ আমি তেনেকে খাইয়ে থাকো। গাখীৰ হেৰি হেৰি নাথাকিলে নিবলগীয়া কোনোবা।
উম তোমালোকৰ সেই গেছ আহিব নে এইফালে আজি?
কোনোবা গেছ হেৰি আমাৰ গেছ উলিয়াই থোৱা নাই। এটা আমাৰ সেই গেছ সেইদিনাখন ললো। উম উম এই আমাৰ কাষৰ সৰ ঘৰ গেছটোহে উলিয়াই থোৱা আছে।
অঁ মইও উলিয়াই থৈছো সেই অঁ
মানুহ
আমাৰ এতিয়া আজি যদি নাহে নাজানো। আমাৰ হেৰি আজি যদি নাহে আমাৰ ডি এছ চি নাম্বৰটো হেৰি হৈ যাবগে।
গুচি যাব।
গুচি যাব।
অ' তেতিয়া সেই এজেঞ্চিলৈ গুচি যাব আজি যদি নাহে আজি কাইলৈ ৰাতিপুৱা মানলৈ?
অ আজি হলেও গুচি যাবলৈ কম।
অঁ এ তেতিয়া এজেঞ্চিত দিব।
উম। নহলে উপায় নাই নহয়, এসপ্তাহ মান হ'ব হ'ল আৰু।
অ', অ', এতিয়া দিব আৰু সেইদিনাখন নহয় যোৱা সপ্তাহতে দিলেহেঁতে নহয় এতিয়া গেছ আমাৰ এইখিনিতে এদাই হ'ল বুলি ক'লে এক পাহ আহিগৈ বুলি কৈ নাহিলে আকৌ
নাহিলে অ', সেইটো কথাই দিগদাৰ।
উম।
দে যোৱা যোৱা সপ্তাহ যোৱা সপ্তাহত নাই আহা আমাৰ ডি এছ চি নম্বৰ তেতিয়া।
অ', অ'।
তাৰ পিছদিনাহে আহিছে এতিয়া সেই আৰু এশ উম পাঁচ দিনত কাট খাব বুলি ক'লে কালি নে পৰহি
অ', অ', তেতিয়াহ'লে আজি অ', আজি সন্ধিয়া নহয় সন্ধিয়া লগাও আহে নহয় আকৌ কেতিয়াবা।
আহে অ', আজি যদি নাহে কাইলৈ ৰাতিপুৱাই লৈ যাব লাগিব এজেঞ্চী লৈকে
অ', অ', মানে সেই আহিব লাগে কিন্তু আহি আছে আকৌ এইটো সপ্তাহত আহিয়ে আছে সে সুধিবা পিছ পব উম পিছবেলালৈহে আহে কিবি একবেলা নাহে।
উম এনেই গেছটো বাৰু এদাই হোৱা নাই লগোৱা বেছি দিন হোৱা নাই তথাপিতো আকৌ
লৈ থকহে আহে দিচি নাম্বাৰ হ'লে ইমান
উম আজিকালি বৰ দিগদাৰ আৰু আজিকালি লোকক কাদ খন দিবই নোৱাৰি।
দিবই নোৱাৰি দিবই, নোৱাৰি আমাৰ সৈ তেনেকে এইটো গেছ লগাইছো সে হুললেও এটা লৈ থৈছো মানে আৰু কাক কোনোবাই বিচাৰিলেও নিদো মানে ঘপক এডাই হৈ থাকিলে ঘপকে আজিকালি গেছ নাপায়।
আৰু আজিকালি পটকে গেছত মানুহে আনি দিব নোৱাৰে নহয়।
নোৱাৰে নোৱাৰে ন
উম সেইটো বৰ দিগদাৰ সেইকাৰণে ময়ও লৈ থওঁ বুলি ভাৱিছো আৰু বাৰিষাই লাগিবই।
অ', অ'।
বাৰিষা খৰি খেৰ এইবিলাক গৰম হ'ল কি হ'ল খৰি খেৰবোৰ বৰষুণ
উম, উম।
তাৰ পৰা ভাত পানী বনাবলৈ লৈছা চাগে।
ভাত বনালো ভাত কেইটা হ'লে তন বনাও ভাজি এটা বনাও। পাচলিয়ে নাই আছে। টানি কি ভাজি বনাম বদিকে ভাজিমি নেকি উম এভকা কিবা লাগিছে নে বাৰি
নাই একো নাই ভাত কেলা দুটা তিনিটা হয় আৰু সেইবোৰ খাবলৈও মন নাযায় ব আমাৰ কাষৰ ঘৰৰ মানুহে চিঙি নি থাকে।
অ', অ', আমাৰো সেই ভাত কেৰেেলা লাগিছে বাকী পাচলি চব। কিনা জিকাৰ পৰা ধৰি পুৰ্তি ফে
শিকা কিনি আনিছিলোঁ যোৱা বা মংকি বাৰে দেই বুত মঙ্গলবাৰে কিনি আনিছিলোঁ আজি চাইছোহি ঘৰৰ পৰা আহি এই মাজত কালি দিনটো হে চাৰিটা গেলি পানী হৈ আছে।
অ', অ', আমাৰ হেৰি তাকে কৈছোঁ বোলো হেৰি বজাৰৰ পৰা এনেকে কাইিলে কবুৰ বজাৰত বা দাম বোৰ সস্তা।
এই সাৰমতী সুকুবৰী বজাৰ দাম সস্তা। বা হয় কিন্তু বস্তুবোৰ আপ তোমাৰ বেছি দিন নাথাকে। বেছিদিন নাথাকে বেয়া হৈ যায় অ'।
নিজত ভাত, হ'লে হেৰি হয়।
অ, আমাৰ আকৌ সেই ফিৰ্জ নাই, ফিৰ্জ এটা লম, লম, লম, লমকে ল'বলৈ হোৱাইে নাইচোন।
অ, ফিৰ্জডাল অকমানি ল, ফিৰ্জডাল আকৌ পায় আপোনালোক মানুহ এটা বেয়া নহয়, অকমানি এটা।
তাকেহে কিমান দাম ল'ব জানো?
উম, আজিকালি এইবোৰ ষ্টলমেটতো পায়।
পায়, ষ্টলমেণ্টতে এটা ল'ব লাগিব।
অ, উম, ইনভাইটাৰ হ'লে।
উম, লাগে অ, ফিজৰ্জ এটা ন, মানুহ নালাগে কি।
এ, অইনটো নহয়, আপোনালোকৰ এতিয়া ধৰক লৰাইনো কিমান কণ খায়, দুটা মানুহ দালি অকণ বনালে বোলে গধূলি অকণমান বাঢ়িলে থৈ দিলো, অকণ ফিজতে নহ'লে ৰাতি গোন্ধাই যায় নহয়।
সেইটোৱে আমাৰ আকৌ সেই গোন্ধাই যায় নেকি, সেইকাৰণে দিগদাৰ হয়।
অ, এতিয়া আজি ৰাতি থোৱা সেই বস্তুটো আকৌ ৰাতিপুৱালে গোন্ধাই যাই।
গোন্ধাই যায়, ঠিক আছে দিয়া, তেতিয়া বনোৱা দালি- ভাজি ময়ো এই কামত লাগিমগৈ।
হ'ব, তেতিয়া দিয়ক।